এনেকেই ক'ব লাগে নকি?
য়েছ কি কৰিছা, মই শুব আহিলোঁ এই মাত্ৰ।
সেয়ে মই বহি, -এ মইও ভাত চাত খাই কেনে বহি আছোঁ এতিয়া।
কি খালা? ভাত।
মাংস। এই তু বি যে সিদিনাখন কৈছিলা ধনিয়া চিকেন বনাইছিলে।
ইএছ
আমাৰ এইটো লোকেল মুৰ্গী, লোকেল মুৰ্গী দি বনাইছিলে ভালে লাগিছে। চুপি, চুপি টাইপ কৰিছে মানে জোল টাইপ চ কৰিছে আকৌ।
অ', তেনেকে বনাই যে মানে চৰ চৰ্বা বুলি কয় সিহঁ বহুত একদম মানে কুকাৰত বনাই দিয়ে। পনীয়া, পনীয়া হয় সেইটো চৰ্বা বুলি কয় তেনেকে খায়।
ভাল লাগিছে কিন্তু আলু চালু দিছিলে।
উম ধুনীয়া লাগে, খাই সেইটো মজা লাগে মানে বেছি মছলা নিদিলেও হৈ যায় সেইটোত। টেষ্টি লাগে তেনেকে জোলকে খাব পাৰি গৰমৰ দিনত নেমু চেপি দিব লাগে মজা লাগে খাই।
অ', একদম গৰমত কিন্তু ভাল লাগিব এইটো খাই কেনে।
উম, মই ইমান শান্তি পাইছিলোঁ সেইদিনা খাই হেনা উম কেনেকুৱা গৰম আছিলে।
উম বহুত এই চানদে্ ন যোৱা চানদে্ বহুত বেছিয়ে গৰম আছিলে।
বহুত, বহুত বেছি গৰম আছিলে আজি বা আজি ভাল লাগিছে।
হম। উম, তোমাৰ অহা যোৱা কৰি কেনে দুবাৰ মান বৰষুণত ভিজিলো। এ এবাৰ অফিচৰ পৰা আহোতে ভিজি, ভিজি আহিছোঁ মোৰ লগত ছাতি আছিলে।
ইচ অ', মোৰো চাতি আছিলে মই তম, তম তোমাক উঠিব লাগিব বুলি।
উম তথাপিও মই মানে বেছি ডিষ্টেন্ঞ্চ দিলে হা অকমান অকমান বৰষুণ দি আছিলে মই আহিব ধৰোতে গাড়ীৰ পৰা নামোতে তাৰ পিছত বৰষুণ জোৰকে দিব ধৰিলে নোলালো আৰু ছাতি ফোন চোন কাপোৰ চাপোৰ চব আছিলে।
সেইটোয়েটো সেইকাৰণে মইও নোলিয়ালো ইমান এলাহ লাগিলে আৰু অকমান ভাবি এলাহৰ কাৰণে সেইখিনিও হেৰি নকৰিলো কি যে হ'ব আমাৰ।
মোক দাদাই আহি কেনে কৈছে ইমান ভিজি চিজি আহিলি তাতকে অকমান ৰখি দিব পাৰিলি হয়। মই কোনো নাই মোৰ লগত ছাতি আছিলে মই ৰখি দিব পাৰিলি হৈ কৈছে।
বেয়া জাষ্টমেনতেল লুক দিছে চাগে তাৰ পিছত ছাতিও আছিলে বুলি কোৱা পিছত।
গৈছে যদি মোৰ লগত থাক ছাতিও আছিল তই ভিজি, ভিজি আহিলি গোটেই ৰাস্তাটো হেল্ল' একদম পালোঁ অ', বালো ছে একদম টিপ, টিপ পানী বৰচ ৰাহা থা মেৰে
হমাৰা কুছ নেহি হো চাকতা হে।
নাই এতিয়াও একো হোৱা নাই।
হা এতিয়াও একো হোৱা নাই পিছতো হ'ব নোৱাৰে এইটো অসম্ভৱ কথা হৈ গৈছে আমাৰ কাৰণে য'ত ইম্পচিবল কথা হৈ গৈছে।
অ', অ', আজি আজিৰ কথাতটো এইবাৰ কথাটো।
উম, উম, উম বা মোৰ কাইলৈ চিন্তা লাগি আছে এতিয়া।
মোৰো মই আজি গোটেই তেতিয়া পৰা অহাৰ পৰা ভাবি আছোঁ জানানে কালি দিনটো কেনেকে যাব মোৰ।
অ', সচাঁ।
উৰি যাম চোন।
যদি মোৰতো ঠিক হয় তেতিয়া ঠিক আছে। কিন্তু যদি নহয় তেতিয়াহ'লে মেৰেত মেৰত্ত জেলুং হা!
ত এছেহি জল ৰহী হু আহ আজি আহোঁতে কেনেকে জ্বলাইছে মোক।
এই খং উঠিব লগীয়া কি বিষয় আছিলে বুজি নাপালো মানে।
উম! নহয় মানে চব নিজে ডিচাইড কৰিছে ফাৰ্ষ্টতেতো মানুহজনীয়ে মানুহজনী চিফ্ট কৰিব। কাজিয়াও মানুহজনীয়ে কৰিলে। উছমে মেৰি কিয়া গলতি হে মুঝে কিয়ু জানা হে ৱাহাপে।
তোৰ কথা
তাৰপিছত মোকে কৈ আছে। তাৰপিছত মোকে কৈ আছে তোমাৰ ত এতিয়া ঠাণ্ডা নালাগে বোলে। ভাই মই কমপ্লেইনেই কৰা নাই।
উম! তুমিটো ক'ব লাগিছিলে মোৰ ময়ো কোৱা নাছিলো। তুমিও ঠাণ্ডা লাগিছে বা নাই লগা বুলি। তুমি কাইলৈ গ'লে কৈ দিবা নহ'লে এবাৰ। মইতো মোক কোৱাই নাছিলো চোন মোক ঠাণ্ডা লাগে বুলি কেতিয়াও বুলি।
নাই তথাপিও মানুহজনীয়ে নিজেও জানে ন' মোক কৈছোঁ নে কোৱা নাই। মানুহজনীয়ে জানে মই যে কেতিয়াও ঠাণ্ডা লাগাৰ কথা কোৱা নাই। মই সিখিনিত মই জেকেট পিন্ধি হ'লেও মই তেনেকে থাকিম।
উম! সেইটোৱেইটো। মানে তাই আচলতে টাইমত নহ'লে ন' সেইকাৰণে তাইৰ আচলতে খং উঠিলে। মানে চবে মানে একেটা হৈছে মানে তাই মানে অকলশৰীয়া হৈ গ'ল। একাষৰীয়া হৈ গ'ল তাইক ধৰিছে মানে মানুহজনীয়ে, অভাৰ থিং কৰিছে।
যেতিয়া ম‌ইও নাযাওঁ বুলি কৈছিলোঁ ঠিক হৈ গ'ল। এতিয়া মানুহজনী একদম লাগি গৈছে।
লাগি গৈছে। মানে কথাটো হৈছে চোৱা এতিয়া মই মোক যদি কিবা অকণ বুজাব পাৰিম যে, কাৰণ চোৱা তুমি যদি আহা হ'লে মোৰে ভাল লাগিলহেতেঁন ন'। এতিয়া মই নিজে মানা কৰিছোঁ তোমাক আহিবলে, কাৰণ দিগদাৰ হ'ব।
এটলিষ্ট মানুহজনে মোক কৈ আছোঁ, মানুহজনী আহি কিনে ডিচাইড কৰিলে হা। মানুহজনী কৰিব সেনেকে কব‌ই মোক কেতিয়া সুধিলে
তাকেতো, সেইটোৱেইটো। এতিয়া মোকো কৈ আছে। যাবৰ কাৰণে। তুমি যোৱা আকৌ তোমাৰ চোন ঠাণ্ডা নালাগে। তুমি চোন দিনটো বহি থাকিলে তোমাৰ ঠাণ্ডা নালাগে। ম‌ই কৈছোঁ মোৰ লাগে ঠাণ্ডা। মানে মোক যিমানে কৈ আছে মই সিমানে মানাই কৰিছোঁ মানে। মোৰ লাগে ঠাণ্ডা, মই নাযাওঁ, মই এইয়াতে ঠিক আছোঁ। মোৰ লগত নোৱাৰে ন' ম‌ই ডায়ৰেক্ট কৈ দিওঁ। মোৰ লাগে ঠাণ্ডা সেইটো আপুনি মোক খং লাষ্টত খং উঠিছে আপুনি ডিচাইড কৰিব নেকি বুলি ক'ম বুলি ভাবিছিলোঁ মই।
বহত গন্দা লগতা থা
হা মানে মুখৰ পৰা ওলাওঁ-ওলাওঁ হৈছে আৰু মানে ইমান পেঘেনিয়াই আছে ন' একেটা কথাকে তুমি যোৱা সিহঁতৰ তাতে যোৱা, তোমাৰ চোন ঠাণ্ডা নালাগে। সেইটো কি কথা হয় বা তেওঁ ডিচাইড কৰিব নি হোষ্টে মানে মই কেনেকৈ যাওঁ, কেনেকৈ নাযাওঁ।
মোক চা মানে এই কালিৰ কেচটো ইমান ডাঙৰো নাছিলে ন
হুম।
মৰম লাগে ন তাত।
উম।
একদম কৰ্ণাৰত আছে সেইটো অকনমান হয়। এ চিটো কমাই গৈ আছে। এতিয়া মানুহটোৰ গাতটো ভুল নাই।
ভুল নাই। সেইটোৱে। কিন্তু হেৰি এতিয়া গৈ পেলাই কি ছাৰে লগালে নে কি?
নহয়। কোনে লগালে মই গম নাপালো। এভাগ। মই ভাবিছো কিবা বেলেগ কথা পাতি আছে নেকি। ডকো
উম। উম। ফাৰ্ষ্টটো হেৰিয়ে গৈছিলে ন?
সংদেশে কৰিছিলে। সংদেশ ছাৰে। তাৰ পিছত দীপশিখা
উম।
এনে এনে নাই মতা দেখোন। সেইটো মনত নাই হা। কিন্তু ই পিছত গুছি গল। কিয় নাই?
কি বা। মানে তাৰপিছততো তাইতো সঞ্জয়ছাৰক মাতি আছে ন ভালকেই।
হয়। ইমান ভালকে নাপায় দিয়া। বেলেগফালে ওচৰত গলে ধাৰাপুৰ, গাড়ী চলাইহে
হি হি মানে কি হৈছে জানা এতিয়া ছাৰক, হুম?
হুম। হুম, কোৱা।
ছাৰৰ ওপৰত খং উঠাব নোৱাৰে ন। ত', মানে খংটো আমাৰ দুজনীৰ ওপৰতে উঠাই আছে। এতিয়া পলকিত দাও একো কৰিব নোৱাৰে। কাৰণ পলকিত দাৰ কামটো নিউট্ৰেল সেইটো কাৰণেও পাৰা নাই মানে। গম পাইছ?
তা এতা সি এবাৰ বুজাব আহিছিলে হা এ ইহঁতকেইটা এনেকুৱা- এনেকুৱা। কি বছ। তাৰপিছত তাই- - যেনেকে এনচাৰ দি আছে, সেইটো চাই কেনে মানে মানুহটোৱে, হ'ব দিয়া যাম আৰু অকনমান এহ।
কি বুজালে?
একো নহয়, বুজাব লৈছিলে চেঞ্জ কৰা কথা
উম।
ভাললাগিছেনে নাই কৰি পেলাই, যি নাই। কি ক'লেনো মনক? নাই হা ভালকে। কোন তাৰিখ। থেং থেংআই বিছাৰিছো গম পাইছে।
উম।
সেইটোৱে। তেনেকে কোৱাৰ পিছত আচলতে নোৱাৰি ন একো কব।
কি বুজাবা মানুহজনীক? তাকে।
বুজি নাপাই যেতিয়া নিজাকে আৰু। তেনেকে কবলৈ বেয়া ন। সেইটোকাৰণে উম। বুজাইয়ো লাভ নাই সচাকে। সেইকাৰণে মই একো কোৱা নাই। কিন্তু বেছি কৈ থাকিলেতো মই কৈ দিম ভাই মোক কালি, আজি মুখৰ পৰা ওলাও- ওলাও হৈছি লেই অলপমানতো বাচিছে আৰু। এইটো বেছি বেয়া হৈ যাব। তেনেকে নাই। তোমাক যদি কাইলে বেছিকে কৈ থাকে। তুমি ডাইৰেক্ট কবা, অলপমান মানে। কৈ দিবা ভালকে কবা। ৰোদকে নহলেও কৈ দিবা যে মানে মইতো, মোৰটো একো প্ৰব্লেম নাছিলে ন। মোৰ মোৰনো ক'ত, আগতে আছিলে বুলি কৈ দিবা।
আপোনাক মইনো কেতিয়া কলো হয়, মই এবাৰো কোৱা নাই। মোৰ ঠাণ্ডা লাগিছে মই ঠাণ্ডা লাগিছে কৈ কেনে, মই আপোনাক জেকেটটোৱে
অ তুমিতো কোৱাই নাই
মই চল চলমত থকা শি মই ঠাণ্ডা
উম সেইটোৱে মোৰ চিন্তা হৈছে শ্বিলঙ পেন যাব নেকি খঙত থাকিলে মানুজনী
পইচা চুচা দিছ ন একম
পইচা- চাইছা দিছো কিন্তু তাই মানে তাই মানুহজনী এনেকুৱা মানে এইটো জড়িত আছে মানে যদি কিবা কাৰণত আম নাযাওঁ বুলি কৈ দিয়ে বা পইচা ঘূৰাইও দিব তাই এনেকুৱা টাইপৰ মানে তাই মানুহজনী জেদত লাগিব
একচ একচ এক ব প বাৰে এইটো চান্ছ আছে
উম চান্স আছে মানে সেইটো কাৰণে কৈছো তেনেকুৱা ন অকণমান ইগত লাগি পেলাই মানুহজনী সেই কৰি দিব পাৰে মানে ঘূৰাই দিব পাৰে মোক সেইটো টেনশচন হৈছে তেনেকে বেয়া হ'ব কথাটো কিন্তু তাতটো মই লাগ যাওঁ
আমাৰ ভুল নাই ন বাব আমাৰ নোঁ কি ভূল আছে মই ইমান ইমান প্লানিং কৰি ইমান প্লেনিং কৰিলো নি
তেতিয়া মই তেতিয়া মই চাব নোৱাৰো তেতিয়া মানে মই কথা শুনামেই উপায় নাই ব এক মাহাৰান হৌগা
ভাল ভাল নালাগে কিবা এনেকে থাকি থাকি কেনেক থাকে
থাকো ত আজি কালি ঘৰত গৈ নিজে বুজি পাইছে যে সি এইটো শুদ্ধ কথা নাছিলে তেতিয়াহলে বেলেগ কথা কাইলৈ যদি ভালকে থাকেহি
তাইক মই এই সেইকিদিন যে চাৰৰ গৈ ঘৰত আছিলে ন।
উম।
টাইক দিনত গম পাইছো, তাই মানুহজনীয়ে ভাল খিনি লাগ বটা ম মৰে বেনুনে ব ভিং কৰি কেনে
অভাৰ থিং কৰে। উম, সেইটোয়ে নিজৰ ভিতৰতে বনাই লৈ।
হৈ, য, নিজৰে আমি নিজে মানুহ বুলি আমাৰ ফালে যে মই এনে কেই ভাবি আছো, তেই ম-মই তেনে কই যোৱা।
উম, সেইটোৱে তেনেকুৱাই কৰে মানে এতিয়া যদি আমি যদি ছেম নাভাবো বেয়া পাই যায় কিবা।
কি কৰিম কো মই অলৰেডি এটা কনফাৰ্ট জত আছো, মই বহি আছো এটা জগাত কেনেকৈ যাম।
সেইটোয়েতো কেনেকে থাকিবা তুমি তেনেকে হলে। আৰু ইমান অশান্তিত বহিব নোৱাৰি ন, আমি দুজনী হোৱা হলেও মমা মানে বেয়া নাপালোহেঁতে তেতিয়া তো মই তোমাকে মাতিলোহেঁতেন ন
অ মানে আমি দুটা বহিলো বুলি তাতেও কথা নাছিলে এটা জেগাত এটা পিছত যদি বহিদিলো নাই মই তেনেকে তিনিজন কৰি বহিব নোৱাৰো।
নোৱাৰি ভুলতো বহিব নোৱাৰি। মই সেইকাৰণে কৈছো, মই ডাইৰেক্ট যে বমাক কৈ আছিলে, তেয়া মই, মই মানে শুনাকে কৈছো যে তাই কেনেকে বহিব ইয়াত, থেপা থেতি হব, নহয়। দিগদাৰ হ'ব নহয় বুলি কৈছো। তেতিয়া নুশুনে মানে তেওঁ মানে যিমান তেতিয়া আমি যিমান ধেমালি কৰি থাকিলেও তাই নুশুনাই মানে একো কথা অথনি পা ইমান ধেমালি কৰিছো ন।
এতিয়া নিজৰ কথা খিনিয়ে ভাল হ'ব।
অ, নিজৰ খিনি বুজি থাকিব মানে এতিয়া অথনি ইমান ধেমালি কৰিছো এতিয়া আমি দুজনী।
উম, নেটৱৰ্ক বেয়া হ'ব ধৰিছে আৰু। হেল্ল। হেল্ল', হেল্ল', হেল্ল'। হেল্ল'?